ক
হেল্ল' অ এতিয়া চাউণ্ড আহিছে,
ক'ত আছ এয়া মই বোলাবৰীৰ পৰা আহি আছোঁ।
মই এই লগ এটা লগত অলপ ওলাই আহি লেকচা মাৰি আছো।
অ কত আছ?
এই ইয়াৰে এই পুলটো ফালে অকমান দীপাংক হেত ঘৰ ফালে।
এডমিশ্যন কত ললি?
মাজতে লোৱা আছে।
অ সেই কি বুলি কয়, কিহত ললি?
মেজৰ কেমিষ্ট্ৰি মাইনৰ ফিজিক্স।
অ কেমেষ্ট্ৰী লৈ ললি নি?
কেমিষ্ট্ৰি ললো। এ চিট নাই আকৌ চিট নললে সেইটোতে ল'ব লাগিব উপায় নাই।
হেৰিয়ান নদী গেলে আমাৰ এইখন কি বুলি কয় খাজ কাটত।
উ ফ কাৰৰ ছাইন্সৰ ছাবজেক্ট নাই আক ইকনমিক্স এই নৱয় ইকনমিক্স লৈছে
ইকনমিক্স লৈছে নেকি?
অঁ। নাজানো। এ' সি প্ৰাইভেটকে বেলেগকে পঢ়িব আকৌ।
অ' তোৰহে নাই যেনিবা।
ঘৰ পইচা নাই তটো ইমানাদ দুটাাল লোৱা যে
অ', তহঁতৰ দাদাহঁতে, এই তিদিপ, তুচাহঁতৰ সৈতে বহুত হেৰিয়ত যায় নি?
এ, বহুত গ'ল সি। তই তিদিপ, তুচাক কেনেকে চিনি পালি?
এচ, হেৰি, নাৰায়ণ পথ।
তাকেটো। তই কেনেকে চিনি পাৱ তিদিপ তুচাক?
জানো আকৌ, সহঁতকিটা। মানে হেৰিয়ৰ, নাৰায়ণপুৰৰ মেইন নহয় জানো?
উম।
তহঁতৰ দা-দাদা সেহেঁতৰ লগৰ নি?
উম।
অ, তোৰ তেতিয়াহ'লে, তোক কোনেও চুব নোৱায়ে। তহঁতৰ দাদা দেখোন ধেৰ চিনাকি আছে?
উম, গ'ম পাব।
তাৰপিছত, অ'হ।
সি বহুত খাতৰা বোলে?
হ, হ।
এই আমাৰ দাদাই মোক ।
তাৰপিছত, আমিও যাম নহয়?
অ, তহঁতে টিপত যবি। মই তোক কালি শুধি আছোঁ।
আ-আ-আমি যাম হেৰি, তোৰ বঙাইগাওঁ, তাৰপিছত ৱ, ব, ৱ, গুৱাহাটী কামাখ্যা। তাৰপিছত যাম নাকাটি হিল্চ্।
অ', অ'।
তিনি জেগাত যাম।
কোন কোন যাবি?
মই ৰাহুল, কৌশিক, তাৰপিছত এই হোষ্টেলৰকিটা।
এ তহঁতৰে ভাল! ! ! ! ! ! ! ! ! !। মোক! ! ! ! ! ! ! ! ! ! যাবলৈ নিদিয়ে। যাবলৈ নিদিয়ে মানে পইচাও নাই বাৰু, মেইন কথা।
মেইন কথা পইচা নহয়, মেইন কথা ঘৰত বাহানা দিয়া।
তহঁতে কি বাহানা ?
মইতো, আমাতো পৰীক্ষা চাৰি তাৰিখে এটা হ'ব। চাৰি, পাঁচ, ছয় সেই দুদিনটোতো আমাৰ পৰীক্ষা নাই। সেই দুদিনত যাম আকৌ।
তই-তই হোষ্টেলত থাক নেকি?
হোষ্টেলত নাথাকোঁ। মই কম আকৌ ঘৰৰ পা আমাৰ, কিবা হোষ্টেলত কিবা কিবি কৰিবলৈ দিছে বুলি।
উম, গ'ম পালে বেয়া কথা নহ'ব নে? তহঁতক স্মৃতি মেমে যদি দেখি যায়?
! ! ! ! ! ! ! ! ! !, দুদিন বন্ধ দিব নহয়, দুদিন বন্ধত দেখোন, আমাৰ দেখোন, ঘৰতে থাকিম দেখোন, সেই দুদিন।
উম, উম।
ইচষ্টেটাছ-ইচষ্টেটাছ দেখোন ম দেখোন, গোটেই ইচষ্টই, ইচষ্টেটাছ দেখোন-দেখোন ক্ল, হেৰিয়তহে দিওঁ, মই হাইট
প্ৰাইভেত। উম, গ'ম পাইছোঁ, গ'ম পাইছোঁ।
তাৰ পিছত, ভাত-পানী খালিন নাই?
খালোঁ, তই?
আমি! ! ! ! ! ! ! ! ! !, হেৰিখিনিয়ে খানা এটা খাব লাগিছিল নহয়? গাড়ী খিনিয়ে।
এ, ৰ, এই কে যাওঁ নেকি, দুুপাং চুপাঙতে খাব পাৰি আকৌ, খা
অ', দুবাং চোপাংতে খাব পাৰি।
তই কথাটো উলিয়াবিচোন গ্ৰুপ, আজি গ্ৰুপ এটা খুলিবিচোন তই। গ্ৰুপ এটা খুলি আজি কবি, সবকে। ঠেক আছে।
উম
অ', হেৰি নহয়, কথা এটা গম পাৱন নাই? এই এয়াৰটেলত ফাইভ জি দিছে ন আমাৰ ইয়াত। উম, কালি মানুহ এটা আহি সুধিছে, বোলে জিঅ' টো এয়াৰটেল বত কৰি ল সি আজিয়ে কৰিছে। মই নকৰিলো জিওতো লাগে আকৌ হস্পট। চ নাম এয়াৰটেলৰ তাইক চিমু দিম।
কোন ফালে গৈছে তাই, অ'তাৰপিছত ফাইভ জি আহিছে নেকি?
উম'
এ মোৰ এই ফৰ জি টো ফাইভ জি কৰিব পাৰিম নাই
এ কেনেকে পাৰিবি।
তহত তালৈ টাৱাৰ আহিল হম,
উম'
ফৰ জিটো সেই ফাইভ জি হেৰি কৰিব পাৰিম নাই।
এ, মই শুনা নাই দেই তেনেকে ফ'ৰ জি মোবাইলটো ফাইভ জি,
হেল্ল'
ফ' জি মোাইল টো ফাইভি কেনে কৰিলি?
এই মোবাইলটো কৰিব নালাগ। চিমটো চিমৰ নাম্বাৰটো,
এ মোবাইল টো ফাইভ জি নহ'লে সেইটো ফাইভ জি কৰিব পাৰি জানো
চিমটোতো চিম নাম্বাৰটো ফাইভ জি চিম কৰিব পাৰি। তাৰিছত মোবাইলতটো বেলেগ লম নহয়।
অ-অ, আচ্ছা ',
সেইটো কথা কৈছোঁ। অ' মোবাইল কি মোবাইল ভাল হ'ব বাৰু ল'বলে।
চব, তই বাজেট কম হোৱাটো কৈ দিবি। মই একদম চব হেৰি পাই গলোঁ না।
বাজেট ত মানে, চেমচাঙৰ এই নলওঁ এই, মডেল টো ভাল নহয়, এই মডেল টো বহুত বেয়া মডেল। ছেম- চেমচাংৰ বাজেটটো থাৰ্টি ফাইভ। ফৰটি এইট তেনেকুৱা।
হ গুগুল পিকচাৰ ল বহুত ধুনীয়া, আমাৰ মহা আমাৰ মহা
গুগল পিক্সেল, গুগল পিক্সেলটো বগা বগা হয় কিছুমান ফটো আকৌ।
বহুত মইতো কি বুলি ক গুগুল পিক্সেল নবা হেৰি ল'ব পাৰ এটা, লাকি আহিব পাৰে ৰ ৰ মই গুগল পিক্সেলটো ধুনীয়া আছিলে, আৰু সাওমি- তাওমিন লব পৰা।
অ' নাথিং অ' নাথিং থিয়ে টো নে?
অ' এই মোৰ কাষত যে মই লগৰ তাৰ লগত আহিছো কুখৰ যে চিনি পোৱা নাই?
অ' নাথিং-নাথিং কোনটো লৈছে নাথিং কেমেৰা গোটেই কিইতা দূটাই ভাল।
উম, এ তোৰ নামটো কিনো? থ্ৰি লাইট নে কি নাজানো কিমান লৈছে? ইয়াৰ পচি
কেমেৰাটো কেনেকুৱা? এই তিনিটা কেমেৰা যে আছে সেইটো নি?
অ সেইতো এই।
অ
এই স্মিডি মেমৰটো দেখা নাই জানো? মহে ৰুই।
তাৰপিছত নাথঙ আৰু এটা আছে, এইটো কি বুলি কয় কেমেৰা কেইটা যে হেৰি টাইপ, নাথিং থিয়ে পৰ টো নি?
নাথিং মোবাইলটো বেয়া নহয় কিন্তু, ময়ো নাথিং এটাহে ল'ম ন।
নাথিংটো ভাল গেমৰ কাৰণেও ভাল, ফটো কাৰণেও ভাল, আইফোন নহ'লেও হয়।
উম, মোৰ এই মোৰ ফিফা গেমটো বেক হৈ আহে, নিজে-নিজে। উম, এ চেমচাঙত মানে পোন্ধৰ হাজাৰ তলত ল'বই নোৱাৰি মানে, এই তয় যে তই য এ চিৰিজ টো বেয়া বুলি চেমচাঙৰ এই এ থাৰ্টি ফাইভ টো ভাল, সেই আচপিক যে আচফিকৰ এ থাৰ্টি ফাইভ টো সেটো বহুত ধুনীয়া মানে বি জিএমআই খেলি থাকে নহয় দেখিছো মই। বহুত ধুনীয়া চলে তা
ভাল চলে নি তাৰ তো?
উম', বহুত স্মুথ চলে মানে সকলো কেমেৰা কথা নাজানো বাৰু।
অ কেমেঅ কেমেৰাটো ভালেই লাগে, কেমেৰা ভাল ফোনহে লাগে অলপ, কেমেৰাটো মানে চলাব পৰা।
উম।
হেল'? ওলাই নাহ যে? বা? পাৰ হয় না? অ', হ'ব পাৰিব। অ'।
কাৰ লগত যাবি?
আহিবি আক তই অকলে।
এই তই স্কুলতহে থাক।
অ' মই স্কুলত- মোৰ দেখোন স্কুল- মই দেখোন দশটাতে আহোঁ স্কুলৰ পৰা।
এই, অ' পৰীক্ষা দশটাত হে
কিনো পৰীক্ষা পাতিছে? পয়ত্ৰিশ নম্বৰৰ পৰী ক্ষা পাতেনে?
হয়ে, পাতিয়ে থাকিব এতিয়া।
সেইটো দিবলৈও মন নাযায়।
উম। বইৰি ন জি
হেৰি চাৰে দিম বুলি কৈছে প্ৰণৱ চাৰে।
ঐ' এই এই ফোনটো নিজে নিজে কাটিব লাগিবি দেই।
অ'
উম'
ক' কি'বা এটা?
উম। তই কত আছ নো?
মই নদীৰ মাজত।
অকলে অকলে আছো নে?
নদী মাজত কা মানুহ লাগে নি থাকিবলৈ।
অকলে অকলে।
থৈ মানুহে মানুহ গোটেই।
অ' এই দ্ৰোপাং সেইকনত ভাল আছিলে গা ধুবলৈ, তই মুঠতে আজি খানা কথাটো উলিয়াবি আৰু।
গ্ৰুপ এটা খুলিবি আকৌ।
উম! এ তলি য মই এই মোৰ সবৰে নম্বৰ নাই, মোৰ নম্বৰ দিলিত হৈ যায়
মোৰ আমাৰ হেৰি অ কাৰ নাম্ব মই দেখোন মেছেজে নকৰো।
মই কওঁ নে কি? মোৰ চবৰে নাম্বাৰবোৰ নাই, মানে কিছুমান হেৰিয়ত চেভ হৈ ইমিলটো সেই হৈ আছে। নাই নামবাৰ মোৰ চোলা চব নাই নহয়। এ মা কচম বে। তই বিকিক ক মই বিকি পৰা হে লৈ যাও। বিকি ভাগৰ ইমান কাপোৰ আছে।
উম। জোতা এযোৰ লাগে মোক পিন্ধাবলৈ।
মোৰ এযোৰ এ জুতা আছিলে, চেলচি বত এযোৰ এযোৰ সলাই নিছিল খালি অলপ চাপৰি নিচিনা।
কেনেকুৱা ফটো এখন মোক ফটো মাৰি দিবিচোন দেই আজি ৰাতিলে।
বগা এই ৰাজদ্বীপ যে, এই গে নিচিনা যে লাগে যে অলপ।
অ'
এই আমাৰ লগৰ যে আছিলে। আৰ্টচৰ যে ধুনীয়া ধনীয়া কালেক্ননৰ জোটা আছে।
ঐ সেইটো যে চুধখিনি বিক আছো
উম।
তই মেছেজ নকৰ নি তালে?
এই অলপ হেৰি না লাজ লাগে। দাড়ি- চাৰি নাইতো। হে হে অহ হে হে লাজ লগে মানে অলপ
নিজকে লাজ লাগে।
কামোৰ খোৱা নিচিনা। এই সি পইচা খুজি থাকে। তাৰ পিছত কিবা প্লেটফৰ্ম বিলাক দি থাকে। যোনটো অকাতৰ বাহিৰ মানে, তই এনেকুৱা ইনভেষ্টমেণ্ট যে এই তেনেকুৱা কৰি থাকে। ছয় হোজাৰ টকা ততে ইনভেষ্ট কৰাই দিম তিন বছৰ এনেকুৱা তেনেকুৱা মানে তাক দিবই লাগিব আৰু কামো দি থাকে। সেইটো কাৰণে মেছেজ কৰিব নালাগে তালে।
সি পইচাটো দিব নে নাই আকৌ? নিদিয়ে মানে খাই পেলাই।
তাৰ মানে নাজানো দিব নে। চুশাংকুক পাঁচ হাজাৰ, ছয় হাজাৰ তেনেকে খুজি থাকে। এনেই এনে ম, এ সিনে এটা হে পিচি এটা আছে মস্ত।
বাপেকৰ কিবা আছে নেকি?
বাপেকে ট্ৰেডিং কৰা
পইচা পায়নে?
বছ
কিবা আছিল
এ' তেনেকুৱাহে লাগে সি তাৰ ইমান পইচা নাই কপাল লৈহে আনে তেনেকে। চব লোকক পাল নাই একেবাৰে একেবাৰে।
অ' মানে - মানে কি হেৰি
সেৰি আকৌ উম।
উম গম পালো। তাৰপিছত সেইয়া কোন আয়ুষ কোন?
এই আয়ুস বুলি ল'ৰা আছিল এ' আয়ুস নহয় চেত্ৰী বুলি কয় অলপ ধনী ল'ৰাটো - - কাপোৰে লৈ আহে,
ফ ফুটবল চাছ নাই, ফুটবল চাইছ নাই আজি চুলি কাটি দিলো নহয়।
পাগেনে।
চপাকে নহয় লফিত মাৰিলো মলৈ উঠাই দিলো।
তোৰ দাৰি মই দি মই তেনেকে, মই দাৰি থকা হেতেন দি থাকিলো হেতেন,
ভাল লাগিলেহেঁতেন জানো।
অ আমাৰ দাদাক দেখি চএ ন, এ ভচ কা দি থৈছে চাবি গোটেই দাইয়া খোপাই,
ত এই এ দাইটো নি ৰঞ্জন চাহ যে,
উম,
এ হেৰিয় দাইটো আছে আকৌ আমাৰ স্কুলত কি বুলি কয় এইটো হেৰি চাৰ কি বুলি কয় এইটো, কি কৌশিক চা তই ঋতুপৰ্ণ চা কৌ কৌশিক চাই আহিছে ঋতুপৰ্ণ চ যদি চুলিতটো অলপ অলপ থাকিলে বাছখন মান ধুনীয়া লাগিলে হ'লে এতিয়া কাটা পা কাটা পা লাগে।
এইটোপনা চা ডেচিং চে,
অ ক কাৱেই নাই নি যোন কেইটা পিন্ধি আহিব এ ফৰ্মেল, দেশ কি চব চব হেৰি তোৰ, কি বুলি কয় ব্ৰেডেড,
বেডেড কাপোৰ বেনডেন ত তালে গলে ছোৱালী চাব ন ত ড্ৰেছ চাবি দিগদাৰ কৈছো ইমানে ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহে ন।